শুনিছো মই অ, শুনিছো-শুনিছো।
অ, ভালনে?
অ, ভাল-ভাল মোৰ ভাল, তোমাৰ ভাল?
অ, মই ভাবিলো আজি মানে এই মই মানে কিতাপ এখন পঢ়ি আছিলো তাত মানে এটা টপিক এটা আছিলে মানে। অসমৰ মানে পঞ্চাশ বছৰৰ পিছত আমাৰ অসমত। ত' ভাবিলো তোমাক সুধো এবাৰ তুমি ভাবিছা ভাবা নেকি যে এতিয়াৰ পৰা পঞ্চাশ বছৰ পিছত অসম কেনেকুৱা হ'ব?
অ, বা প্ৰশ্নটো বহুত ইণ্টাৰেষ্টিং দেই মোৰ মোৰ মতে, তে লাগে পঞ্চাশ বছৰৰ পিছত অসমখন বহুত উন্নত আৰু আধুনিক হ'ব।
কেনেকৈ বাৰু
অ, মোৰ লাগে এতিয়াইতো বহুত উন্নত হৈ গৈছে হয় নাই। গুৱাহাটী খনতো এতিয়া বহুত উন্নত হয় ত' মোৰ লাগে, গুৱাহাটী আৰু ডাঙৰ মোৰ লাগে গুৱাহাটীৰ আৰু ডাঙৰ চহৰ বোৰ হেনকে ডিব্ৰুগড় ধৰা তোমাৰ। এইফালে আপাৰ আচামৰ যিখিনি অইলৰ যোন খিনি আছে, তেলৰ যোন যিখন হেৰি আছে সেকেইখনতো বহুত উন্নত হৈছেই। কৈ বহুত আৰু তোমাৰ তেজপুৰ। সিফালে হল, মধ্যমীয়া অসমত ধৰিবলে হলে আৰু আহ, তোমাৰ এইফালে গুৱাহাটী হৈ গ'ল লোৱাৰ আছাম বুলি ক'বলৈ হলে। ত' নতুন চছেটেলাইট চিটি হব, ভাল ৰাস্তা পৰিবহন ব্যৱস্থা আৰু আধুনিক ঘৰ বাৰী হ'ব চাগে মোৰ তেনেকুৱা লাগে।
তাকেই-তাকেই। অৰ্গনাইজেচন এতিয়া বাঢ়ি আছে আৰু ভৱিষ্যৎত এইটো আৰু। বেছি ভাল হ'ব যেন মোৰো লাগে বাৰু।
অঁ তাকেই তাকে মোৰো লাগে মানে আৰু যোনবোৰ গাঁও আছে গ গাওঁ বোৰো চাগে বহুত পৰিৱৰ্তন হ'ব নহয় জানো।
হয়-হয়-হয় গাওঁবোৰ একদম ডিজিটেল কিবা। আকৌ উন্নত কৃষি ভাল স্বাস্থ্য সেৱা আৰু। উন্নত শিক্ষা ব্যৱস্থা আহিব পাৰে দে। মই সেইটো মানে বিশ্বাস কৰো যে আহিব তেনেকুৱা এটা দিন সয়মত।
অ, তেনে - তেনেহলে মানে প্ৰযুক্তি তোমাৰ যোনটো টেকনলজি বুলি কয়। প্ৰযুক্তিৰ বহুত খিনি ভূমিকা থাকিব এইটো হোৱাত হয় নে।
তাকে - তাকে। বিজ্ঞান আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব আৰু মানে সেইয়াই আৰু আহ, কি মানে সুবিধা হোৱাকে। মানে নতুন - নতুন বিজ্ঞানিক বস্তু আকৌ তোমাৰ আ লাইক মানে - মানে কৃত্ৰিম বুদ্ধি আকৌ স্মার্ট ইৰিগেশচন আৰু অটমেটিক চিষ্টেম ব্যৱহাৰ হ'ব পাৰে চাগে।
অ', অ', বুজিছো - বুজিছো তাৰমানে এতিয়া মোৰতো এনেকুৱা লাগে আমাৰ চাগে ঘৰ বাৰী এইবোৰতো মানে আমাৰ চাগে মানুহে ৰবট ইউজ কৰা হ'ব নেকি, ৰব ৰবটৰ ব্যৱহাৰ হ'ব নেকি দৈনন্দিন জীৱনত মোৰ এনেকুৱা লাগে। কাম বোৰ কৰিবলৈ।
মোৰ এতিয়াই মোৰ এনেকুৱা নালাগে পঞ্চাশ বছৰত সেইবোৰ হব বিশেষ। মানে সেইটো অলপ বেছি জল্দি হৈ যাব। এতিয়াও মানে তোমাৰ সেইবোৰ হবলৈ কাৰণে মানুহৰ ইনকাম চচটু বাহিব লাগিব। বাঢ়িব লাগিব। মানে লিভিং ষ্টেন ষ্টেনদাৰ যোনটো হয় সেইটো চেইঞ্জ বাঢ়িব লাগিব ন ইমান বেছি আধুনিককে- জীয়াবলে কাৰণে ত সেইটো হবলে আৰু- অলপ বছৰটোতো লাগিব।
অ, লাগিব হয় কিন্তু তাৰমানে যিটো হাৰত মানে তোমাৰ আগবাঢ়ি গৈ আছে বা আমি যি হাৰত আগবাঢ়ি গৈ আছো ত' সেইটো লাগে। সেইটো দিন বেছি বছৰ পিছত নহ'ব আৰু পঞ্চাশ বছৰটো বহুত বছৰ হৈ যায় ভাবিবলৈ ক'লে। তেনেকে ত সে এতিয়ালৈকে চাগে হৈ যাব আমাৰতো বয়সেই হৈ যাব তেতিয়া আৰু
মই তেতিয়ালৈকে জীয়াই থাকো নে নাথাকো সেইটো নাই বাৰু
তাকে - তাকেই ঠিকেই। আৰু এতিয়াতো দেখিছোৱেই তোমাৰ এইখিনিত আমাৰ আহ ছেমি কণ্ডাক্টাৰ যে খুলিছিল জগাডোখৰৰ নামেই পাহৰি গলো নহয় মই।
তোমাৰ সেই য চৰি কি বুলি কয়। জাগিৰোদ অ, জহে ওলাইছে।
তাতে- তাকেই তেতিয়া তাতেই খুলিছে। তাতেইতো কিমান খিনি তোমাৰ মানুহে তাতে কাম কৰিবলৈ পাব তাতে তাৰপিছত তাতে কাম কৰিলে পইচাও আহিব পইচা আহিলেতো সেইটো এ শেষত গৈ পেলাই তোমাৰ জিটি পি যোনটো হয় তাতেই টো লগ হ'ব তাত সেইটো দেখাব তেনেকেও বহুত উন্নতি হৈ গৈ আছে।
নোহোৱা নহয় বাৰু। কিন্তু সেয়ে উন্নতিৰ লগতে যাতে মানুহবোৰে নিজৰ সংস খেতিতো মানে বান্ধি ৰাখে এনেকুৱা নহয়। একদম আগবাঢ়ি গৈ মেলি নিজৰ ৰোট খিনিয়ে পাহৰি গল।
অ, নাই - নাই তেনেকুৱাতো নহব যিটো ৰকমত আমাৰ আ আমাৰ এতিয়া চি এম এ - চি এম ডাঙৰীয়াই যেনেকে জাতি পাতি ৰক্ষা কৰি আছে। ত' আগলৈ তেনেকেই ৰাখিব যেন পাইছো মানে তেওঁতো বেয়া হৈ যাবলৈ নিদিয়ে।
পঞ্চাশ বছৰৰ পিছতো। তো অ', অ', পঞ্চাশ বছৰ পিছতো মোৰ মুখ্যমন্ত্ৰীও নতুন হ'ব চাগে।
অ, নিশ্চয়কৈ হব মোৰো লাগে তেনেকুৱা কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে যোনখিনি তেওঁৰ দিছে তাৰমানে সেইখিনিতো আমিয়ে আগুৱাই লৈ যাব লাগিব বা আমি নহয় আমাৰ। পিছৰ প্ৰজন্মই আগুৱাই লৈ যাব আমিতো বুঢ়াই হৈ যাম ত' সেইবোৰ, তেওঁলোকে আগুৱাই লৈ যাব তাৰেতো শিক্ষা দি আছে এতিয়া মুখ্যমন্ত্ৰীয়ে নহয় জানো।
একদম একদম, একদম একদম পৰিৱেশৰ অৱস্থা কেনে হব বুলি ভাবা তুমি।
অঁ মোৰ লাগে পৰিৱেশৰ অৱস্থা আৰু তোমাৰ অহা পাঁচ দহ বছৰত বেয়া হ'ব। কিন্তু তাৰ পিছত লাহে লাহে সেইটো হ্ৰাস পাই পেলাই ভাল হ'বলৈ ধৰিব মোৰ তেনেকুৱা লাগে।
তাকে তাকে, এইটো মানে মোৰ আটাইতকৈ ডাঙৰ চিন্তা যদি বন ধ্বংস আৰু মানে, অপৰিকল্পিত মানে চহৰ বিকাশ চলিলেই থাকে। মানে তেনেহলে গৰম বাঢ়িব আৰু প্ৰদূ ষণ বাঢ়িব আৰু পৰিৱেশৰ ক্ষতিও হব পাৰে নহয় জানো।
অ হয় বাৰু সেইটো আৰু ব্ৰহ্মপুত্ৰও যেতিয়া বনাইছে ব্ৰহ্মপুত্ৰও মানে ওপৰত যোনখন। সেই আহ সমস্যা যোনখিনি আগৰে পৰাই আমি দেখি আহিছো বা শুনি আহিছো। সেই খিনি কমিব নে বাঢ়িব তোমাৰ লাগে।
মোৰ মতে বিজ্ঞানৰ সাহাৰ্য্যত যোনটো, অ বন্য অ, পূৰ্বভাগ ভাল হ'ব পাৰে কিন্তু জলবায়ু পৰিৱৰ্তনৰ, কাৰণে বৰষুণ আকৌ তোমাৰ অ ক্ষয় ক্ষতি কিছু, ক্ষেত্ৰত বাঢ়িবও পাৰে দেই, এতিয়াই বাঢ়িছে ইনফেক্ট বৰষুণ এতিয়া বেছি বাঢ়িছে বানপানী সেইটো কাৰণে বেছি, মানে, সেইবোৰো বেয়া ভাগ এটাও আছে কিন্তু নথকা নহয়।
অ নথকা নহয় যেনেকে চবৰে তোমাৰ ভালো থাকে বেয়াও থাকে তেনেকে। আৰু আৰু তোমাৰ কি লাগে তাৰমানে উৰ্জাৰ ক্ষেত্ৰত কি পৰিবৰ্তন আহিল।
লাগে এতিয়া চলাৰ উৰ্জা এইটোৰ কথা কৈয়ে আছে। আমাৰ চৰকাৰে এইটো কথা কৈয়ে আছে ইনফেক্ট মোৰ দেউতায়েও কৈছিলে যে অ মানে চলাৰ উৰ্জা লগাই লওঁ, ইনভেষ্টমেন সেইটোত পইচা যাব কিন্তু বহুত লং টাৰ্ম আকৌ, বেনিফিট আছে নহয় আৰু জল বিদ্যুৎ আৰু অন্যান্য। আহ তোমাৰ পুনৰৰ্ণ আহ বিকৰণ। যোগ্য যোনটো উৰ্জাৰ ব্যৱহাৰ বহুত বাঢ়িব আৰু অসমৰ এই ক্ষেত্ৰত বহু, সম্ভাৱনাও আছে দেই।
অ মোৰো লাগে দেই কিন্তু যোনটো আমাৰ চ'লাৰ ওৰ্জা সেইটো লগোৱাটো বহুত উচিত। যিহেতু আমাৰ আমি দেখিছোয়েই ন এতিয়া কিমান খিনি পৰিৱেশত মানে আমাৰ ব্যৱহাৰৰ কাৰণে ক্ষতি হৈ আছে যদি চল চলাৰ উৰ্জা লগাও তেতিয়াহলেতো বহুত খিনিয়ে বস্তু ভাল হৈ যাব মোৰ লাগে, ত' আমিও নিজে নিজে ভাবিছ ভাবি চিন্তি অকনমান অকনমান চৰকাৰৰ ওপৰতে নিৰ্ভৰশাল নিৰ্ভৰশীল হৈ থাকিলে নহব। নিজেও ভাবিব লাগিব।
একদম একদম নিজেও মাথাতো লগাব লাগিব চৰকাৰনো কোন চৰকাৰ আমিয়ে হয়। ক'বলৈ গ'লে চৰকাৰক আমিয়ে চলাওঁতে আমাৰ আমাৰ ওপৰতে নিৰ্ভৰ চব বস্তু ত আমিয়ে প্ৰথম। সেইটো কৰিব লাগিব তেতিয়াহে মানে চব বস্তু আগবাঢ়িব ন।
হয় হয় হয় বুজিছো তাকেই আৰু তোমাৰ যান বাহনৰ ক্ষেত্ৰ এ কেনেকুৱা লাগে।
মোৰ লাগে বেছিভাগ মানে বেছিভাগ যান বাহন বিদ্যুৎ চলিত হব আৰু এখনো মানে অসমত বিদ্যুৎ চলিত যান বাহনৰ ব্যৱহাৰ মানে বাঢ়ি আছে আৰু এতিয়াও মানে
অ'-অ'-অ' বুজিছোঁ আৰু এতিয়া যেনেকে গ্ৰীণ বাছ যোনটো সেৱা দিছে। সেউজীয়া-সেউজীয়া বাছৰ সেৱাটো যেতিয়াই দিছে সেইটো দিওঁতেটো আমাৰেই কিমান ভাল হৈছে এতিয়া গৰমৰ দিনত।
একটো ইমান গৰম গুৱাহাটী ইমান গৰম পৰে সেই মানে সেউজীয়া বাছখন দেখিলেই মনটো একদম আনন্দময় হৈ যায়।
অ' তাকেই আৰু তো পঞ্চাশ বছৰ পিছত চাগে চববোৰ তেনেকুৱাই হৈ যাব।
একদম-একদম আৰু আশা কৰোঁ যে আৰু বাঢ়ক যাতে। কিয়নো মানুহ বেছি হৈ যায় আৰু গছ কম হৈ যায় সেইকাৰণে অলপ যাতে আৰু বাঢ়ক।
অ' তাকে-তাকে তাৰে আশা কৰিছোঁ আৰু।
ভিৰতো বহুত কম মানে সেউজীয়া বাছ
অ' তাকেই-তাকেই আৰু তোমাৰ কেনেকুৱা লাগে সামাজিক মাধ্যমত কেনেকুৱা-কেনেকুৱা পৰিৱৰ্তন আহিব।
সামাজিক মাধ্যমতো এতিয়াই বহুত পৰিৱৰ্তন আহিছে তোমাৰ ইনষ্টাগ্ৰাম হওঁক হওঁক মানে এইবোৰৰ কাৰণে এতিয়া মানে গোটেই পৃথিৱীটো বেলেগে হৈ গৈছে মানুহবোৰেও বহুত মানে চুকৰ চুকে কোনে কথা মানে তুমি গম পাই যোৱা সামাজিক মাধ্যমৰ জৰিয়তে আজিকালিতো নহয় জানোঁ।
তাকেই-তাকেই-তাকেই মোৰ লাগে আৰু কাজিৰঙা, মাজুলী, মানাহ অসমৰ অন্যান্য যি বোৰ মানে হেৰি আছে অ'-অ', এইবোৰ জাগা আছে চাব পাৰা। য'তবোৰ গছ-গছনি বেছি আছে সেইবোৰৰো মানে আৰু প্ৰভাৱ পৰিব মানে হয়তো হ্ৰাস হৈ যাব পাৰে নহ'লে বেছিকে বাঢ়িব পাৰে যদি আমি ভালকে চলাই ৰাখো। বা সেইবোৰ চা চোৱা-চিতা কৰোঁ তেতিয়া তেওঁলোকৰ অ' ভাল বাঢ়িব পপুলেশ্যনটো বাঢ়ি যাব সংখ্যাও বাঢ়ি যাব।
অ' তাকে তাকেই তাকে তাকেই তাক। আৰু মানে এতিয়া কি হৈছে সামাজিক মাধ্য মাধ্যমৰ কাৰণে মানে মানুহে এই জেগাবোৰৰ কথা আৰু বেছি জানিব পৰা হৈছে। সেই কাৰণে টুৰিজামো বাঢ়িছে।
অ' হয়-হয়-হয়। তাকেই মোৰ মতে মানে যদি উন্নয়ন আৰু যোনটো পৰিৱেশৰ সুৰক্ষাৰ মাজত যোনটো এটা সন্তুলন ৰাখিব পাৰোঁ দুটাই মিলাই মিলি যদি আগবাঢ়ো তেতিয়া পঞ্চাশ বছৰত আমাৰ অসমখন আৰু ধুনীয়া হৈ পৰিব। একদম ৰাজ্যৰ ভিতৰত মানে চবতকে ভাৰতৰ ভিতৰত চবতকে উন্নত হৈ পৰিব।
একদম-একদম মোৰো একে আশা-আশা মানে অসমৰ উন্নত হওঁক কিন্তু নিজৰ পৰিচয় আৰু সংস্কৃতি হেৰাই নাযাওঁক যাতে।
তাকে-তাকে একদম মোৰো সেইটোৱে আশা আৰু। তাকে আজি তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল মোৰ।
অ' মোৰো ভাল লাগিল দিয়া এনেকে কথা পাতি থাকিম আকৌ ভাল-ভাল কথা আজিৰ কাৰণে বিদায়। অ' ঠিক আছে।